হেল্ল' অ তাকে হয়
অঁ ভালনে আপোনাৰ
অঁ ভালেই বাৰু আপোনাৰ ভাল ন অঁ ঠিক আছে বাৰু এতিয়া কিবা কৰি আছে
কৰি আছো মানে ভাত পানী খাই অলপ জিৰণি লৈছো মানে
অ অ অ তেনেকে আহ অ ভাত পানী খালো বাৰু মই খাই পেলাই তেনেকে বহি আছো আৰু অলপ কৰি আছো মানে তেনে অ ফাৰ্মিঙৰ অলপ কৰি আছোঁ বাৰীৰ কাম কৰিছোঁ মানে ফাৰ্মৰ
অ ঘৰতে মানে মানে খেতি কৰিছে আৰু চব্জি খেতি কৰিছে হয় হয় কি কি লগাইছে বাৰু
চিকা, ভুল, ভেন্দি আপোনাৰ এই এই কোমোৰা এই তেনেকুৱা টাইপৰ বস্তু বনাইছো চিজনেল প হয় যিজনৰ যিবিলাক হয়
এনে কেনেকুৱা হৈছে খেতিটো ভাল হৈছে নে
খেতিটো ভাল হৈছে বাৰু এইবাৰ মই মানে পৰীক্ষামূলকভাৱে কৰি চাইছিলোঁ বস্তুটো মই অলপ ফাৰ্মিংটো বেলেগ ধৰণে অলপ লৈ যাম বুলি এইবাৰ মানে প্ৰেক্টিস কৰিছোঁ মানে এ প্ৰেক্টিস কৰোঁতে অ তেনেকে সৰুতে কৰিছিলোঁ কিন্তু টাইম নোপোৱাৰ কাৰণে মই বেলেগত আছিলোঁ কাৰণে এইটো ইমান কৰা নাই মানে আৰু আমাৰ জেগাবলাক কি হয় ইমান আগতে কোনো মানুহ কৰা নাইতো কিছুমান বেয়া নহ বেয়া হ'ব বুলি এনেই কৰি নাচায় মই এনেই টেষ্ট কৰি চাইছিলোঁ মানে
অ
এইবাৰ ভালে দিছে বাৰু ফল দিছে আপোনাৰ এই তিয়হৰ মই বেছি কৰা নাছিলো দহ জোপা মান এনে দিছিলো তাতে মানে বহুত কুইন্টেল ওলাইছেচোন প্ৰায় মানে মোৰ দুই কুইন্টেল মান বেচা হৈছে মানে
অ মানে কি আপুনি এ নি নিজে মানে শিকিছে নে আকৌ বাৰ দেউতাহঁতৰ পৰা দেখিছে
নিজে নিজে শিকিছো মানে বস্তুবিলাকো মানে আগতে মই কৰিছিলোঁতো সৰু সময়ত কৰিছিলোঁ মানে কিন্তু এইবাৰ মানে অলপ অৰ্গেনিক টাইপত কৰিছো মানে অৰ্গেনিক মানে সাড়বোৰ নিজে প্ৰস্তুত কৰিছিলো সাড়বোৰ আপোনাৰ তিনি তিনি বছৰ কি তিনিমাহৰ আগতে দমাই থৰিছিলো মানে গোবৰ তেনেকে ছাগলী কিবা, তাৰপিছত হয় তাৰপিছত আপোনাৰ এই এই খেৰৰে তেনেকে দি পেলাই এই তাত অলপ ৰাসায়নিক সাৰ অলপ কিছু পৰিমণে আৰু। মিক্স কৰি পেলাই তিনমাহমান দমাই পেলাই জাপি থৈছিলোঁ। তাৰপিছত এই সাৰটো এতিয়া মই য'ত অলপ অলপ দিলেও মানে বহুতখিনি ফল ধৰে মানে।
ফল ধৰে মানে কি, সাৰটো মানে কি তিনি মাহৰ আগতে থব লাগে নেকি তেনেকৈ?
অ তেনেকে মানে আপোনাৰ তিনি মাহৰ আগতে আপুনি এটা জেগাত ছাল দি পেলাই সেইটো বু উশাহ উশাহটো ইমান যাব দিব নালাগে আৰু বৰষুণ চৰষুণ পৰিব দিব নালাগে। তেনেকে কৰি পেলাই থৈছিলে মানে।
কি দিছিলে মানে? গোবৰ খাৰ আৰু মানে ছাগলীৰ
গোবৰ সাৰ ছাগলীৰ তাৰপিছত আপোনাৰ এইটো আপোনাৰ এই শৰিয়হৰ যে সৰিয়হৰ যিটো এইটো ধূলি যে হয় এইটো আহ অ বেচাৰ পিছত এই এইটো অ তেল বেচাৰ পিছত কলিহতটো দিয়া হৈ হৈছে, কলিহ তাৰপিছত আপোনাৰ এই মাটি মাহৰ যিটো মানে এই ওলাওতে অলপ তাৰ ঘূৰি হৈ যায় নহয়।
অ।
সেই বস্তুবোৰ মানে দি পেলাই মই গোটেইটো মিক্স আপ কৰি তাত এম অ' পি, ডি এ পি ইউৰিয়া অলপ মিলাই পেলাই মানে দি থৈছিলোঁ। এই সাৰটো মানে ইমানে মানে এ তিয়া ফল দিছে মানে মই ইমান হোৱা নাছিলোঁ মানে জাষ্ট অকল খাবৰ কাৰণে আমি টেষ্ট কৰি চাম বুলি ভাবিছিলোঁ। কিন্তু কাবৰ মানে দুই কুইণ্টেল পৰ্যন্ত মানে এতিয়া বেচিব পৰা হ'ল। এই অ এই দহজোপ কিবা তিয়তে তেনেকুৱা হৈছে মানে, আৰু জিকাবোৰো তেনেকে লগাইছো।
অ।
জিকা খেতিও তাত, কিন্তু এই বৰলীয়া কিছুমান মাখি ওলায়।
আতচ্চা।
এই এইবোৰ মাৰিব পাৰিলে কিন্তু বহুতখিনি আপোনাৰ এই ফল দিয়ে আৰু তাত।
মানে সেইটো মাৰিব পৰা কিবা সুবিধা নাই জানো?
সুবিধা তেনেকে আছে বাৰু এই বজাৰৰ পৰা এটা কিবা পোৱা যায়, তেনেকৈ ৰাসায়নিক কিবা বস্তু সেইটো পাৰমে কিবা এটা কৰিছিলে এটা কেমিকেলৰ নাম সেই বস্তুটো মানে বটলত ভৰাই পেলাই সিহঁতে এই বস্তুটোৰ প্ৰতি ইস্প্ৰে ইস্প্ৰে কৰিব নালাগে। আপোনাৰ অকল ওলমাই তৈ দিব লাগে বটলৰ ভিতৰত ভৰাই পেলাই। তাত কি হয় আপোনাৰ গোটেই সিহঁতে এই বস্তুটোৰ প্ৰতি আকৰ্ষিত হয়। আকৰ্ষিত হোৱাৰ লগে লগে ই তাত সোমাই যায় আৰু তাত তাতে সিহঁতে মৰি যায় মানে। আকৰ্ষণো কৰে, আহ অ' নাইকিয়া হৈ যায়। বাক বাকী মানে ফল বিলাকত নাযায়গে আৰু গোটেই তাতে সোমাই পেলাই মৰি যায় ফল বিলাক নাযায়।
সেইটোৱেই দিয়ক।
দুই দিন মানত আপোনাৰ ফটাফট ডাঙৰ হৈ যাব পাৰে মানে।
অ আজিকালি আজিকালি কি জানে মানে এইটো বাগিচা মানে খেতি খেতি বাতিটো কৰিব জানিলে আপোনাৰ বহুত লাভজনক বাৰু কা-কাম কৰিব জানিলে সেইটোয়ে আৰু মানে অলপ অলপ শিকি বুজি ল'ব লাগে।
অলপ শিকিব ল এইবোৰ মানে অ'। আজিকালি মানে কি এ আই নহয় জানো, এ আই বোৰত আপোনাৰ এনেকুৱাও হয় আপুনি যিটো টাইপ কৰি দিয়ে আপুনি জিকা খেতি কৰিছে বা তিঁয়হ খেতি কৰিছে এইটো কৰিবৰ কাৰণে কেনেকুৱা সময়ত কোন সময়ত কেনেকৈ সাৰ প্ৰস্তুত কৰি পেলাই মই কৰিব লাগে আপুনি প্ৰশ্ন সুধিলেই হ'ল, তাত ইমান ধুনীয়াকে মানে কৈ দিয়ে মানে একদম এটাত ভাল ট্ৰেইনিং লোৱা হয়।
আজিকালি মানে তুমি আপোনাৰ মানে কি কম সুবিধাটো বহুত হৈ গ'ল ন'। যিকোনো বস্তু এটা মানে জ্ঞান আৰ্জন কৰিবলৈ সোনকালে মানে জনা যায় আৰু, মই মানে এই বিষয়টোৰ ওপৰত ইমান নাজানো দেই
হয় ফাৰ্মিং লাইফ হয়। হয় হয় মানে ন ন কৰি চাব লাগে। এইটো বাইদেউ কি হয় আপোনাৰ এনেই বজাৰলৈ আমি যোৱাতকৈ দুশ তিনিশ টকা ডেইলি খৰচ কৰাতকৈ নিজৰ যদি লগাই, এইটো আপোনাৰ কিন্তু বেছি জেগাও নালাগে, আপো টাববোৰতে হৈ যায় এইটো। আপুনি যদি তিঁয়হ পাঁচজোপা মান ৰুই দিয়ে, হয় তেনেকে ৰুই দিলে এই চাদৰ ওপৰতো হৈ যায়।
ওপৰতো দেখিছো কিমান বিলাক খেতি কৰিব পাৰে মানুহে।
পাৰে। তেনেকে মই আগতে এই চাদৰ ওপৰতো কৰিছিলো এ সৰুকে, এনে থকা হয় যে।
অ' নাই নাই এনেই থকাতকে মানুহে কি জানে নিজে কিবা এটা কৰি খাব পৰাতটো নিজৰ ভালো লাগে স্বাস্থৰ কাৰণেও ভাল আপোনাৰ পইচাও অলপ ৰাহি হব চব ফালে সুবিধা দিয়কচোন। আপুনি নিজেও কিবা এটা বস্তু নতুনকে শিকিব পৰা
শিকিব পৰা যায়। আৰু ভাল লাগে ন, এইবোৰ মানে কৰিলে মানুহৰ শান্তি পোৱা যায় চাগে। যেতিয়া কাম কৰি পেলাই তাৰ ফলটো পোৱা যায় হয় এই বহুত মানে জৰুৰী হয়।
সেইটোৱে, আপুনি কৰাৰ পিছত যেতিয়া ফলটো ছিঙিবলৈ যায় তেতিয়া মনতটো কিমান এটা ভাল লাগে মানে শান্তি লাগি যায় মানে আৰ।
ভাল লাগে সেইটোৱে, মানে ফাৰ্মিং লাইফটো বহুত ভাল মানে আপুনি জাষ্ট অকল পাৰ্ট টাইম দিব লাগে তাত। বেছি সময় নহয় সন্ধিয়া সময়ত এবাৰ দিব লাগে এক্সাৰচাইজ আৰু। আপুনি যেতিয়া ফিল্ডলৈ এক্সাৰচাইজ কৰিব যায়, এই যোৱা ফিল্ডাই যোৱা টাইম টো যদি ফাৰ্মিং দিয়ে, এই এই টাইমে আপোনাৰ চাফিচিয়ে আৰু বেলেগ টাইমো নালাগে বেছিকে। ৰাতিপুৱা টাইমত আপুনি যদি খোজ কঢ়িবলৈ গৈছে, তেনেহ'লে ফাৰ্মিঙত গৈ পেলাই এই কোৰত কিবা কিবি কৰি অলপ সাৰবোৰ অঁ টাইম মতে লগাই মেলি এই তেনেকুৱাকে গৈ তাতে আপোনাৰ হৈ যায় কিন্তু, দিনটো কৰিব নালাগে। একো টেনশ্যন ল'ব ন
অ' হয় হয়। মানে কি জানে এতিয়া মানে কিবা এটা কৰাৰ পিছত আপোনাৰ এতিয়া উম কথাটো কৈছো এই আপুনি ফাৰ্মিংটো কৰিলে বা খেতি খিনি কৰিলে তাৰ পিছত কালি আলো আক আকৌ বেলেগ এটা বস্তু তাৰে বেলেগ এটা লগাব পাৰিলে, হয় এনেকে বাঢ়ি বাঢ়ি কেতিয়া আপোনাৰ এটা কথাটো কৈছো, কিমান ডাঙৰ হ'বগে আপোনাৰ বিজনেছ লাইনত গ'লেগে তাৰ পৰাও আপোনাৰ বহুত এয়া হ'ব দিয়কচোন মানে লাভ হ'ব।
লাভ হয়। এতিয়া মানে বজাৰত কিমান ভেজাল বস্তু আহে হয় নাহয়? এইবিলাক মানে অ আজিকালি বস্তুটো মানে এইবিলাক ৰিফৰ্ম কৰিবলৈ হ'ল, মানে মানুহে এতিয়া কিমান এইবোৰ মানুহে খাবগে আৰু। এইবোৰ আজিকালিতো বহুত ধৰণৰ বেমাৰ হয় এইবোৰৰ কাৰণে খোৱা বোৱাৰ কাৰণেই হয়।
চবজি খেতি পৰা হয়, এতিয়া তুমি বজাৰৰ বজাৰৰ খেতি বিলাক, আমি এতিয়া ইমান নেজানো। কিন্তু এতিয়া মে ডিচিন দি পেলাই শুনা পাওঁ যে বিলাহীটো কেঁচা বিলাহীটোও ৰঙা কৰিব পাৰি। অ' ৰং দি কৰিব পাৰি। সেইবিলাক আমি গ'ম নেপ পাওঁ কিন্তু শুনি পাওঁ আৰু।
সেইটো বহুত মাৰাত্মক হয় চাওকচোন, তাকে নকৰিবলৈ আমি বজাৰ নযাওঁ হয় নাই? এইটো নিজে যদি কৰোঁ পাৰে কৰি চা'ব পাৰে।
অ' নাই সেইটো অকমান কেতিয়াবা কৰি চাব লাগিব অলপ
হয়, কিন্তু আমাৰ মানে এইটো কি হয়, যে মানুহ ফাৰ্মিঙৰ প্ৰতি ইমান মানে এ মন নোযোৱাৰ কাৰণ কাৰণো আছে হয়, কাৰণো আছে বাৰু তাত কি হয়, আপোনাৰ এ এ যিজনে কৰে সেই কৰা মানুহজনে সঠিক মূল্যয়ত মানে বেচিব নোৱাৰেগে মানে মূল্যয়তো নাপ কিন্তু যিজনে তাৰ পৰা লয় বজাৰলৈ লৈ যায় সেইজনে বেছি মুনাফা মানে তিনি গুণ চাৰি গুণ তাৰ হৈ যায় কিন্তু কিন্তু যিজনে কৰি প্ৰদাক্শন কৰিছে, তাৰ কিন্ত ভেলুলেছ হৈ যায়। সেইটো কাৰণে মানে প্ৰডাক্শন কৰাৰ মানুহ কমি গৈছে মানে, আৰু যিবিলাক
সেইকাৰণে মানুহে এতিয়া আপ আপুনি ভাৱকচোন, এতিয়া আমাৰ ইয়াত মানে অলপ জলকীয়া খেতি কৰিছে। এতিয়া হেনো জলকীয়াটো কেজিটো বা কেজি এক কেজি দুই কেজিত দহ টকা পোন্ধৰ টকা দিয়ে। কেতিয়াবা দছ টকা হে দিয়ে ঘৰত নিওঁতে। কিন্তু বজাৰতটো নি পেলাই দছ টকা কেজিত বেচিব নোৱাৰে ন।
নোৱাৰে নোৱাৰে।
সেই কৰা মানুহ খিনি মুনাফাটো একদম লোষ্ট হৈ যায়গে দিয়কচোন।
এইটো মানে চৰকাৰেও এইটোৰ ওপৰত মানে কিবা এটা অ' ৰাখিব লাগে এটা ৰেট এটা নি ধাৰণ কৰি দিব লাগে। ইমানখিনি ৰেটত তাৰ পৰা কিনিব পাৰিব। ইমানখিনি ৰেটত বেচিব পাৰিব। তেনেকোৱা ধৰণৰ এটা কৰিব লাগে।
মানে কি জানে এই কৰা মানুহখিনি মানে আশাটো ভাঙি যায়। দেই ইমান কম দাম পাওঁ হে নকৰো এই অহা বছৰলে তেনেকুৱা কিছুমান কাৰণতো মানুহে আকৌ এৰি দিয়ে কিছুমানে
এই দিয়ে হে‌ আপোনাৰ এনেকুৱা হয় এতিয়া আমিহে অলপ কৰিছো। কিছুমানে বহুত বিঘা কৰে তাত আপোনাৰ এই এক লাখ টকা লৈ লোন লোন লৈ পেলায় কৰিব লগা হয় তাত এতিয়া আপোনাৰ এক লাখ টকাত যদি পঞ্চাছ হাজাৰে নো ওলায় তেনেহলে নেক্সট তেতিয়া সি কৰিবলৈ আগ্ৰহ নহয় মানে।
ত' অহা বছৰলৈ মানুহজনৰ সেই আশাটো নাথাকে ন মানে দৃঢ়তাটো কমি যায়গে মানুহজনৰ যে কি কৰিম আৰু যদি মানে ইমান লাভ নহয়।
লাভ নহয় যদি কেনেকৈ কৰিব আৰু সেই তেনেকুৱা ধৰণৰ হৈছে মানে। এইটো ওপৰত মানে চাব লাগে ন।
উম, চাব লাগিব সেইটো। এ মানে এতিয়া মানে এনেকুৱা আমাৰ নিচিনা মানুহ ঘৰতে যিখিনি পাৰো অলপ কৰি পেলাই নিজৰ কাৰণে কিবা এটা খাব পাৰিলেও বহুত ডাঙৰ কথা দিয়ক।
বহুত বহুত এতিয়া মানে চৌবিশ ঘন্টা টাইমত যদি এঘন্টা যদি ফাৰ্মিং কৰে ফাৰ্মিং মানে আপোনাৰ বহুত ডাঙৰ পাৰিও নালাগে।
নেলাগে নেলাগে অ'। হয়, এতিয়া আজিকালি আপোনাৰ দেখিছে ডাঙৰ ডাঙৰ চহৰ বিলাকত মানুহে চাদৰওপৰতে কিমান বস্তু লগাব পাৰি। অ' কিমান বস্তু লগাই সেই এই নিজে অলপ সময় দিব পাৰিলেই হ'ল।
হয়, সেইটোৱে
হ'ব মানে কি জানে শিকিব লাগিব দিয়ক আপ আপোনাক কেতিয়াবা ফোন কৰি যে কেনেকে কি কৰিলে মানে কাৰণ মানে বস্তুটো শিকিব পৰাতটো ডাঙৰ কথা যে
হয়, হয়।
কাৰন মই নাজানো যেতিয়া আপোনাৰ পৰা শি শিকিম কেতিয়াবা।
হয় হয়। আমি তেনেকৈ আলোচনা কৰি পেলাই, হয় শিকিব লাগিব ঠিক আছে বাৰু হ'ব।